কি খবৰ ক'ত আছা তুমি?
ভাল ভাল ঘৰত আহিলো ৰবা তোমাৰ ভালনে।
অ ভাল ভাল মোৰো ভাল।
তুমি কত আছা?
তেই ভালে আছা।
উম আছো দিয়া।
উম ময়ো আছো। কি কৰিছা এতিয়া? উ একেলগে আছো মইও
অ মইও আছো। অ খালো খালো এইমাত্ৰ খাই বিচনাত উঠিছো।
অ মইয়ো খালো দিয়া। অ ব্যস্ত আছা নেকি?
নাই নাই কোৱাচোন।
এ নাই এনেই মই বোলো কিবা এটা তই আলোচনা কৰো আৰু
অহ কোৱা।
মানে আমি কিয় টোপনি যাও হে হে
অ অদ্ভুত অ উদ্ভুত কোৱেশ্যন
এনে
উহ উ ক'ব গলে চোৱা আচলতে আমাৰ যোনটো উম টোপনি আমাৰ শৰীৰ আৰু মগজুৰ বাবে বহুত প্ৰয়োজনীয়। ন টোপনিটো যদি আমাৰ আমাৰ উম টোপনিটো যদি নামাৰো আমাৰ স্বাস্থ্যটো ভাল নহ। মানে তোমাৰ গাটোও বেয়া লাগি থাকিব ত গোটেই দিন আমি পঢ়া শুনা কৰো, কাম কৰো, খোজ কঢ়ো, মানে বিভিন্ন ধৰণৰ কাম বোৰ কৰো ন কথা পাতো বিভিন্ন কাম ব্যস্ত থাকো ত এই সকলো কাম কৰাৰ ফলত আমাৰ শৰীৰটো মগজ দুইটা ভাগৰি পৰে। দিনটো চলি থাকে ন আমাৰ এইটো এটা হেৰি বুলিয়ে ক'ব পাৰি। ত' সেইটো অলপ উ মেচিন বুলি ক'ব পাৰি ত' সেইটো অলপ বাবে ভাগৰি পৰে ন ৰিচ দিবৰ বাবে এইটো বহুত প্ৰয়োজনীয়। ত' টোপনিৰ সময়ত আমাৰ যোনটো শৰীৰে বিশ্ৰাম পায়। শক্তি ঘূৰি আহে আৰু। উম মানে দিনৰ বাবে আমি পুনৰ আকৌ মানে আনটো দিনৰ বাবে আকৌ আমি পুনৰ সাজু হৈ পৰো যদি আমি যদি টোপনিটো ভাল নাযাও তেন্তে গোটেই দিনটো আকৌ মানে গাটো ভাৰী লাগিব ক্লান্ত যেন অনুভৱ কৰোঁ আৰু কোনো কামতো মন বহাব নোৱাৰা হৈ পৰে।
অ অ মানে এ যদি কোনোবাই টোপনি কম যায় তেনেতে মানে কি সমস্যা হব পাৰে? তোমাৰ মতে আৰু বহুতে মানে বহুত ল'ৰা ছোৱালীয়ে ৰাতিলৈ মোবাইল চাই থাকে বহুতে মেছেজ কৰি থাকে থাকে কাৰোবাৰ লগত বহুত ৰাতিলৈকে, মানে কি হ'ব পাৰে?
আহ সেইটোতো আজিকালি বাৰু সকলো ডাঙৰৰ পৰা সৰুলে চবেই কৰে। আৰু আহ টোপনি কম হলেতো বহুত সমস্যা হ'ব পাৰে। ধৰা প্ৰথমে মানুহে ক্লান্ত অনুভৱ কৰে। যোনটো মই ক'লোৱে, তাৰ পিছত মনোযোগ কমি যায়। খং বেছি উঠে আহ
কি, হয়, কি, হয়।
খং বেছি উঠে খং
অ
চৰিত এক্সাম ইৰিটেট যেন ফিল হব তাৰপা সৰু সৰু এইটোৱে ইৰিটেট মানে সৰু সৰু কথা হঠাতে মানে বিৰক্তি লাগিব, আৰু ভুল বেছি হয়।
উম
আৰু ক'ব গলে ছাত্ৰ -ছাত্ৰীৰ ক্ষেত্ৰত পঢা পঢ়া মনত ৰখাটো কঠিন। হৈ পৰে তাৰপা। গাড়ী চলোৱা বা মেচিনৰ কাম কৰ সময়তো টোপনি কম হলে দুৰ্ঘটনাৰ সম্ভাৱনা। ঘৰত।
অ অ
আৰু সেয়েহে মানে চিকিৎসক সকলেও প্ৰতিদিনে পৰ্যাপ্ত। ন টোপনি যাবলৈ
পাম অ দিয় আজি উম! মানে টোপনি যাওঁতে আমাৰ শৰীৰৰ ভিতৰত কি হয় তুম কি বুলি ভাবা মানে?
উম! টোপনি গলে মানে অ শৰীৰৰ অ
উম।
শৰীৰৰ ভিতৰত একেবাৰে বন্ধ হৈ নাযায় বাৰু আমি টোপনি গ'লে শৰীৰ কিন্তু আমাৰ হৃদয় যোনটো ধপ-ধপাই থাকে। উশাহ-নিশাহ চলি থাকে আৰু ম। বস্তুৱে কাম কৰি থাকে।
অ থাকে, থাকে।
কিন্তু মানে এই সময়ত শৰীৰে নিজকে মানে মেৰামতি কৰাৰ কাম কৰে। আৰু মানে যোনটো দিন বৰা। ভাগৰ বোৰ আছে সকলোবোৰ এটা মানে শান্ত কৰি তোলে আৰু যে মানে ৰিলেক্স ফিল কৰে ত ভাগৰিৰ পৰা খুববোৰ সুস্থ হয়। তাৰ পিছত বি যোনবোৰ একদম ভাগ লাগি থকা সেইবোৰতো পায় কিন্তু। দিনটোত শিকা কথাবোৰ মগজুৱ ভালদৰে মনত ৰাখিবলৈ চেষ্টাও কৰে। আৰু সেইবাবে পৰীক্ষাৰ আগতে গোটেই ৰাতি নুশুই থাকো। থকাতকৈ ভালদৰে যদি টোপনি যোৱাটো বেছি উপকাৰী
উম, হয়-হয়-হয় দে এইটো ঠিক কৰিছা আ এটা কথা কোৱাচোন আমি কিয় সপোন দেখোঁ?
আমি কিয় সপোন দেখো?
উম।
অঁ। সপোনটোতো আহ আমি সকলোৱে দেখো ধৰা সপোনৰ এটা বিষয়ত বিজ্ঞানীসকলে বহু বছৰ। ধৰি মানে এইটো ৰিচাৰ্জ কৰি আছে যে আমি টোপনিৰ। আমি টোপনিৰ সময়ত উম। আমাৰ যোনটো মগজু সম্পূৰ্ণ বন্ধ হৈ নাযায় নহয়। অলপ হ'লেও চলা ফিলা কৰি থাকে ধৰা কেতিয়াবা দিনটোত দেখা যোনবোৰ। শুনা বা চিন্তা কৰা কথাবোৰ সপোনৰ ৰূপতো দেখা দিয়ে বা কেতিয়াবা তুমি কাৰোবাৰ কথা বহুত ভাবি আছা ত' সেই মানুহজনেও কেতিয়াবা তোমাক। সপোনতে দেখা দিব পাৰে অঁ। আৰু কেতিয়াবা সপোনবোৰ ভালো হয় আৰু কেতিয়াবা ম অ বেয়াও হয় মজাৰো হয়। মজা-মজা ঘটনাবোৰো দেখা আৰু কেতিয়াবা আচৰিত হয়। আৰু ভয় লগাও হয়। মানে তেনেকুৱাও হ'ব পাৰে আৰু সকলো অঁ। ক'ব গ'লে সকলো সপোনৰ কোনো বিশেষ অৰ্থ নাথাকে কিন্তু সপোন। সপোন দেখা মানুহৰ কিন্তু আমাৰ সকলোৰ বাবেটো। এটা স্বাভাৱিক অভ্যাস।
আহ। তুমি কোৱা মানে এজন মানুহে কিমান ঘন্টা টোপনি যোৱা উচিত তোমাৰ মতে?
উম এইটো বয়সৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু ক'ব গ'লে আজি অ-অ বয়সৰ ওপৰত নিৰ্ভৰ কৰে।
উম আৰু আজিকালিতো নহ। লৰা-ছোৱালীবিলাক খুব দেৰিলৈকে শুৱে।
উম! লৰা-ছোৱালী বুলি নহয় ডাঙৰবিলাকেও। সকলো প্ৰায় সকলো মানুহে আজিকালি মোবাইলতে ব্যস্ত হৈ থাকে। ধৰা গেম খেলে। তাৰপা ভিডিঅ' চাই কথা পাতে সেইয়াই আৰু -
ইনষ্টাগ্ৰামত স্ক্ৰল কৰি থাকে আৰু -
উম-উম-উম এই ৰিলচবোৰ অ আৰু গেমো খেলা যায় ধৰা আজি।
অঁ উম। আহ মানে আ আজি হা। কোৱা-কোৱা, তুমি কোৱা?
অ', আৰু অ', সাধাৰণতে তুমি সুধিছা ন কিমান ঘন্টা টোপনি মাৰ শুব লাগে, অঁ', উম', সাধাৰণতে ডাঙৰ মানুহে সাতৰ পৰা ন ঘন্টালৈকে টোপনি যোৱাটো ভাল আৰু আৰু যোনবোৰ সৰু ল'ৰা-ছোৱালী কিশো অ', কিশোৰীবোৰ থাকে আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰায় আঠৰ পৰা দহ ঘন্টা টোপনি
টোপনিটো উপকাৰী যথেষ্ট, আৰু সৰু শিশুৰ যোনবোৰ টোপনিৰ প্ৰয়োজন, আৰু বেছি হয় যোনবোৰ সৰু বাচ্ছাবোৰ থাকে আৰু যদি আমি নিয়মিতভাৱে পৰ্য্যাপ্ত টোপনি যাওঁ তেন্তে শৰীৰ আৰু মন দুইটাই সুস্থ থাকে।
উম', সুস্থ থাকে, সুস্থ থাকে, মানে আমি সময়ত শুব লাগে।
উম', সময়ত শুব লাগে উম', কিন্তু য মানে অধিক মাত্ৰা টোপনিও টোপনি মাৰটো ভাল নহয় কাৰণ পিছলে তোমাৰ গাটো বেছিকে গধুৰ গধুৰ হৈ থাকে পোৰা দিনটো আৰু ভাৰী লাগি থাকিব
মই অঅঅঅ', মই তেতিয়া মই তোমাক সুধিছিলোঁৱেই বা কৈছিলোঁৱেই আজিকালি বহুতে ল অ', মানে ৰাতি দেৰিলৈকে মোবাইল ব্যৱহাৰ কৰে। ইয়াৰ প্ৰভাৱ কি বুলি ভাবা তুমি?
আহম', এইটোতো আজিৰ সময়ত এটা ডাঙৰ সমস্যাই হৈ পৰিছে ধৰা শুবলৈ যোৱাৰ আগত বহুত বহু সময় মোবাইল মোবাইলটোকে ব্যৱহাৰ কৰে, মগজুুৰে এতিয়াও মানে
এ', খুব কথা পাতি থাকে, মেছেজ কৰে, ইনষ্টাগ্ৰাম স্ক্ৰল কৰে মানে বহু এইবিলাক
উম', গেম খেলে, আজিকালি ৰাতি গেমো ওলাইছে গেমো, যথেষ্ট পৰিমণে খেলে সকলোৱে অ', ম', উম', অ', আৰু অ', তো সেইটয়ে মানে, মানে ৰাতিও মানে মগজে এটা এতিয়াওঁ দিন বুলি ভাবি থাকে মানে যে মানুহে ইমান ৰাতিও বহুত ৰাতিলৈকে মোবাইলতো ব্যৱহাৰ কৰি থাকে ত', ফলত, সহজে টোপনি নাহে কিছুমান সামাজিক মাধ্যম ভিডিঅ' বা গেম খেলি বহুত ৰাতিলৈ সাৰে থাকে আহ', ইয়াৰ ফলত পিছদিনা যোনটো, পিছদিনা গা বেয়া লাগা হয় তাৰ পৰা কামত মন নাথাকে, স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে, ক'ব গ'লে আৰু সেইবাবে মানে শুবলৈ যোৱাৰ অন্ততো আধা ঘন্টা আগতে মোবাইল আঁতৰাই ৰাখ আঁতৰাই ৰাখাতো ভাল
উম', সেইটো ভাল, সেইটো ভাল, আধা ঘণ্টা আগতে উম', ইয়াত ভাল টোপনিৰ বাবে কি কি অভ্যাস আহ', মানে গঢ়ি তোলা উচিত বুলি ভাবা তুমি?
উম', ভাল অ', প্ৰতিদিনে ধৰা ভাল বুলি কলে প্ৰতিদিনে একে সময়ত শুবলৈ আৰু উঠিবলৈ চেষ্টা কৰা উচিত।
ধৰা আৰু শুবলৈ যোৱাৰ আগতে বেছি চাহ, কফি বা ঠাণ্ডা পানী খোৱা উচিত নহয় আৰু অ', কোঠাটো শান্ত পৰিস্কাৰ হোৱা ভাল তেতিয়া আমাৰ ভাল টোপনি আহিব',
উমমম' আৰু ক'ব গ'লে আহ', উম', ৰাতি বেছি গধুৰ আহাৰ খোৱা, খোৱাটোও ভাল নহয় তুমি নৰ্মেল খোৱা আহাৰ খাব লাগে আৰু ৰাত উম আৰু দিনত অলপ ব্যায়ামো কৰিলে ভাল সময়মতে কাম কৰিলে ৰা ৰাতি সহজে টোপনি আহে। আৰু সৰু সৰু যোনটো অভ্যাস বোৰে আমাৰ টোপনি বহুত উন্নত কৰিব পাৰে।
উম, অৱ ভাল লাগিল দেই তোমাৰ পৰা বহুত নতুন কথা জানিলো ধন্যবাদ। ভাল লাগে, মই মানে মোক মানে এনে জ্ঞানমূলক এৱ, বিষয়ে কথা পাতিলে নতুন কথা শিকিব পাৰি, হয়নে
অ পাৰি পাৰি আৰু ধৰা ভাল টোপনি আমাৰ শাৰীক শক্তি দিয়ে। মন ভাল ৰাখে স্মৃতি শক্তি বঢ়ায়। ত' সেয়েহে সকলো মানুহে নিয়মিত ভাৱে মানে পৰ্যাপ্ত টোপনি যোৱা উচিত বুলি মই
উম, উম, হ'ব হ'ব হ'ব ঠিক আছে ধন্যবাদ
অৱ ঠিক আছে দিয়া।